হেল্ল' অহ শুনিছোঁ
কি কি কি হয় হয় কি কৰি আছা বন্ধু
মই এনেই ফুৰি আছিলো এই বাহিৰলৈ ওলাই আহিছিলোঁ তেওঁ এ কি কৰি
হয়। এ মই এনে খোজকাঢ়ি আছো বাহিৰ বাহিৰত গৰম ন' আজি। ডেইলি ৱেডাৰটো একেই।
ৰাতিপুৱা এ বৰষুণ দিলে অলপ মই ভাবিলো ৱেডাৰটো ভালে হ'ব চাগে। উ, ৰ'দে গৰম।
ৰাতিপুৱাতো আমাৰ পানেও এনেকুৱাই হলে মানে ৰাতিপুৱা বৰষুণ দি নহল। মানে বৰষুণতটো দিয়া নাই দুপুৰ দিনটো মানে গৰম কৰা নাই। অলপ মেঘ পিছিলে মেঘৰ কাৰণে মানে ঠাণ্ডাই হৈ আছিলে
এতে ব ব এ এতে বৰষুণ দিছে দিছিল ভালে বৰষুণ দিছিল এ এইটো চাইডে বৰষুণ দিছিল
এইকাৰণে আমাৰ ফালে বৰষুণ এ একো এ এটাও দিয়া নাই মানে বৰষুণ চৰষুণ নাই
অ ঠিকেই আছে বা হয় বুজিছোঁ বুজিছোঁ মেক কৰিছিলে ন
অ', আজি মানে অনলাইনত অলপ বস্তু অৰ্ডাৰ কৰিলো তোমাৰ।
হয়।
অ', এৰব তুমি এনে শপিং কৰ নে?
হয় শ্বপিং কৰো কৰো।
অনলাইন?
অলাইন অলাইনত শপিং কৰো। ফ্লিপকাৰ্ট ফ্লিপকাৰ্টতে কৰোঁ বেছি।
হয় নেকি আজি মই মানে শছো চল থাক। এ ফ্লিপকাৰ্টৰ এটা মিনিৰ পৰা এটা হডখন অৰ্ডাৰ কৰিলো।
আজ আজি জি আঁহ আঁহ হয় হয়, আজি চাগে ফ্লিপকাৰ্টৰ ইয়া আহিব চেল আহিব চাগে?
চেলটো আহি থাকে মানে সেইটো দেখাই মানে অম অ অ লগালগ সেইটো তোমাৰ সেইটো গুচি যায়। কোৱানটিটিটো গুচি যায় সে সেইকাৰণে মানে ফ্লিপকাৰ্টৰ সেইটোত মানে মই বহুতবাৰ ট্ৰাই কৰিলো এই আ টিপুতে টিপুতে গুচি যায় তাৰ কাৰণে মই নকৰো একবাৰ তৰ অৰ্ধ তেনেকুৱা।
গুচি যায় তাৰ পিছত কেতিয়াবা যদি থাকেও অৰ্ডাৰ নহয়।
উম, উম। ঠিকে ক'লা তুমি এই কিবা এহে এইটো এনেই দেখাই যেনেকুৱা লাগে। তৰ তেনে ছাৰ্ভাৰৰ প্ৰব্লেম দিয়ে।
এ মানুহ মা মানুহক এ এট্ৰেক কৰিবৰ কাৰণে ৰা খে চাগে মই
হয় হয় তুমি হয় তুমি ঠিকে ক'লা, মানুহৰ এট্রেক কৰিবৰ কাৰণে মানে মানুহে অনলাইন থাকক তাৰ বস্তুটো লওক নলওক সিহঁতে মানে নিদিয়ে।
হয়, হয়, হয়।
অ', ইমান ভাল বস্তু নাইনটি নাইনত দিব নেকি? নাইনটি নাইন, ন টকা, বাৰ টকা
এশটা মানুহৰ ভিতৰত দচটা মানুহকে দিব কতবা।
দিয়ে সেইটো দিয়ে যেন নালাগে মোক। এই এনে আজিলৈকে পুলি মই কিমান বাৰ ট্ৰাই কৰিলো আগতে আঠটা বাজাত, ঠিক আঠটা বাজাত দিছিলে। মই সদায় আঠটা বজাত ট্ৰাই কৰো, এস এসপ্তাহমান ট্ৰাই কৰিলো। দম ৰেদি থাকো, আঠটা বাজিলে মানে এবাৰ ৰিফ্ৰেছ কৰি অৰ্ডাৰ মাৰিম, মাৰ তে মালতে কোৱাণ্টিটি নাই বুলি কৈ দিয়ে।
চি চি, এ এ এ এক মিনিটত ষ্টক খতম।
এক মিনিটো নালাগে, ব দুই ছেকেণ্ডতে ষ্টক খতম বোলে।
সেইখিনি এনেই আৰু কয়। তেনে এইবিলাক মানুহক মানুহে মানে এ এ এহঁতৰ মানে ই ই ইয়া বঢ়াব মানে ক আ তোমাক চাপজ মই ক'লো, মা তুমি চাপজ নতুন ইউজ আজিলৈ অৰ্ডাৰ দি পোৱা নাই, তোমাক মই কলো যে আজি ফ্লিপকাৰ্টত ইয়া আছে চেল আছে, তুমি পতাপট ই ইয়া কৰিবা। ডাউনলড দিবা ন?
তে মই ডাউনলড - ডাউনলড কৰি কে মানে মই থাকিম ৰেডি হৈ থাকিম এতিয়া চি চেল আহিব অৰ্ডাৰ কৰিম, চেল আহক আহ
ই ই ইউজাৰ বৰ বা বা বাঢ়ি যায় না এনেকুৱা ইউজাৰ।
ইও, অ তোমাৰ সেনেকুৱা চবত কোৱা লাগি যায়, বাঢ়ি যায় এ ফ্লিপকাৰ্ট, এমেজন এনেকুৱা কিছুমান
এনেকুৱাই কৰে, ই ই ইউজাৰ বঢ়াবই কৰে। তোমাক চেল দিয়ে মানে কি কি কিবা এটা পাৰ্চেণ্ট অফাৰ দিয়ে, অফাৰ নিদিয়ে বুলি নহয় চেলত
তোমাৰ বয়স তাতে এটাই বস্তু লাগে যিহেতু তোমাৰ আহ একো বস্তু মানে- বাৰ্গেনিং কৰিব নোৱাৰি ফিক্স প্ৰাইজ থাকে। তোমাৰ কম হলে কম বেছি হলে বেছি, সেইটো বস্তু ভাল লাগে। তুমি দোকানত যাবা কিবা এটা এ এনচি ল'ব। তোমাৰ পোন্ধৰশ ষোল্লশ কব তাৰ পিছত বাৰ্গেনিং কৰিব লাগি বোলে এ এবোৰ ভাল নালাগে। তাৰপৰা আনিও বা আঠশ টকা নশ টকা লয়। তোমাৰ তাতে লয় পোন্ধৰ ষোল টকা পোন্ধৰশ ষোল্লশ টকা। সেইকাৰণে মই অনলাইনৰ পৰা বেছি- দিএ কৈ কিমান নহলে বিচাল যাওক।
কোনটো অনলাইনত কিছুমান বস্তু বেয়াও আহে কোনটো মানে মোৰ আহ- মাজতে ঘড়ী নে কিবা অ ঘড়ীয়ে অৰ্ডাৰ দিছিলো মানে দিফেক- টিপ পিছ আহিছিল পিছত বাৰু ৰিটাৰ্ণ দিছিলো।
অঁ অ'
তুমি মোৰ হয় হয় হৈছে ৰিটাৰ্ণ হৈছে এক্সচেঞ্জ কৰি দিছে। ৰিপ্লেছ কৰি দি-
হয় হয়, অঁহ ভালে দেখোন।
তাৰ পিছত তোমাৰ মই ভাবো যে মানে, হয়। মোবাইল বা ৰেফ্ৰিযেটাৰ বা ফ্ৰিজ অনলাইনত নোলোৱাই ভাল।
উম' অনলাইনত তোমাৰ নিজৰ কথা তোমাৰ অনলাইনো চাৰ্ভিচ ভাল দিয়ে তোমাৰ। মই যোৱা বছৰ তোমাৰ ৱাতচ লৈছিলো তাইটনৰ ৱাতচ লৈছিলো। মাজতে মোৰ কিবা কাৰণত বেয়া হয় টাইটেনৰ ওৱাটচতো ভেৰাইটি থাকে না।
টাইটেনৰ হয় হয়।
তাপিছত মোৰ- অঁ চাৰ্ভিচ চেণ্টাৰত লৈ গ'ল আহিকে ঘৰৰ পৰা লৈ গ'ল। তাপিছত এসপ্তাহ পিছত বিল দিব।
হয় টাইটনৰ ৱাটচছটো তোমাৰ এনালগ ৱাটচছ আছিলো।
উম উম' এনালগ।
অঁ এনা এনালগ বাৰু ঠিক আছে। কোনটো তোমাৰ ডিজিটেল বস্তু ইমান অ অ বিখ্যা কৰাটো মানে ঠিক নহয়।
হয় হয়। মই এনালকে বেছ এনালকে ভাল পাওঁ, তোমাৰ ডিজিটেলটো ইমান ভাল নাপাওঁ।
এ ডিজিটেলটো বেছিদিন নীতিকেও দিয়া। হা হা হাইডলি দুই বছৰ যাব।
এই কৰ ছলি পিন্ধা নিছা লাগে নেকি এটো। দেখা ত সেইকাৰণে নিপিন্ধো ময় যি টি খন।
লি আৰু তোমাৰ দু দুই বছৰ যায়।
ভাৰেকে।
হাইডলি দুই দুই বছৰ বা আঢ়াই বছৰ যাব। যদি অলপ ভাল দাম দি কিনা পঁচিশ তিনি হাজাৰৰ তেতিয়াহে- আৰু কম দামত কিনলেটো একো গেৰেণ্টি নাই।
অ মই মানে তোমাৰ সেইটো কি বুলে মোৰ লগত একবাৰেই স্কেম হল হয়। কিহৰ কাৰণে স্কেম হল সেইটো গম নাপাওঁ। অঁ মই স্নুজ দতত বহিলোঁ ফ্লিপকাতৰ।
হয়।
তাতে নৌ ৰিটাৰ্ণ বুলি আচিলে মই ভাবিলো হব ৰিটাৰ্ণ নকৰো মই ললে লৈ লম বুলি। ইমান বেছি দামৰো নাছিলে চাৰে পাঁচশ মানৰ আছিলে অৰ্ডাৰ কৰিও অৰ্ডাৰ কৰাৰ পিছত মোক অ চাইজ টো সৰু হল এক নম্বৰ সৰু হল এ মই ভাবিলো এক চেঞ্জ কৰি সাত নম্বৰ ল'ম একচেঞ্জ কৰো একচেঞ্জো নহয় ৰিটাৰ্ণ কৰোঁ ৰিটাৰনো নহয় এ সেইকাৰণে মই আ সেইটো মানে
হয় কিছুমান কিছুমান চো আছে চাবাচোন ফ্লিপকাৰ্টত দাম এটা বেলেগ অ অ অফলাইন ষ্ট'ৰত দাম বেলেগ কোনটো প্ৰডাক্ট মানে অনলাইন ষ্ট'ৰৰ চাই অফলাইন ষ্টৰৰ প্ৰডাক্টটো ভাল
উম এনে এটা এটোৱে হয় হয় তুমি ঠিকে ক'লা কিবা বস্তু কিনিবা ন অলপ দাম দিকি কিনিবা অলপ বেছি বছৰটো ইউজ কৰা
দ দা দাম দি কিনা আৰু নিজে ব ব বস্তুটো চাই লোৱা
অ অ তোমাৰ ব্ৰেন থাকে ন তোমাৰ নিজা নিজা এটা এটা ব্ৰেণ্ড থাকে ব্ৰেণ্ড বস্তু ললে মানে বেয়া নহয় আৰু মইতো ব্ৰে কাৰাবাৰ উম
পুমাৰ এডিডাছৰ জোতা তোমাৰ আহ তুমি বিনদাস বিন দাস তোমাৰ দুই বছ তে আৰামচে চলি যাব তাৰ পিছত কি হয় নাজানো
এ দুই মাহ নহয় তোমাৰ পুমা এডিডাছ তোমাৰ ভালকে মানে তুমি ৰাফলি ইউজ কৰিলে দুই বছৰ যাব তুমি ভালকে ইউজ কৰা তোমাৰ পাঁচ ছয় বছৰ বিনদাছ গুচি যাব মই ব্যৱহাৰ কৰ মই ব্যৱহাৰ কৰি পাইছো তোমাৰ আ এইটো অ ফিডবেক বুলি এটা কম্পানী আছে
হয় হয় হয়
চীন পোৱা নে এইটো তোমাৰ জোতাটোৰ বাৰ হাজাৰৰ ফিডবেক বুলি আছে অ সেইটো মানে ভাল
হয় হয় মইও বাৰু অ হয় হয়
এতিয়াও ব্যৱহাৰ কৰি আছো মোৰ জোতা এযোৰ সাত বছৰ ক কণ্টিনিউ হৈ আছে মোৰ কিন্তু ৰাফলি ব্যৱহাৰ কৰো এনেই নৰ্মেলি ব্যৱহাৰ কৰা নাই
ট্ৰেড টেপ কম্পানীওটো কন্তু ভাল ভাল ভাল কন টোত ৰেডটেপ কোম্পানীটো ৰেডটেপ ৰেডটেপ
অ ৰেডটেপ অ অ ঠিক কলা সেইটো ভাল
তাৰে পৰা মই স্নেকাৰছ কিনিছিলো হয় স্নেকাৰছ কিনিছিলো তোমাৰ তিনি হাজাৰ দি স্নেকাৰ্ছ কিনিছিলো এতিয়াও চলি আছে তিনি তি তিনি বছৰমান হলে
হয় নেকি?
উম এ তোমাৰ চা ব্ৰেন লৈও ব বস্তু কিছুমান থাকে বুজিছা। তুমি আনব্ৰেণ্ড যদি বস্তু কিনা কেতিয়া কি হয় ক'ব নোৱাৰা।
মই তোমাৰ এযোৰ হেলমেট লৈছিলো পাঁচ হাজাৰত। হে হেলমটটো ঠিকে আছে মানে, চিচা লকটো বেয়া হৈছে। সাত বছৰ হ'ল হেলমেটটো তাৰ পিছত এতিয়া নতুনকে মানে ভেগাল ললো। পোন্ধৰশত।
অ
দেখ তাৰ মানে হেলমেটটো নতুন কৰিব পাৰে ভাল কিন্তু কিতাবা হিটো উম কিন্তু যেতিয়া মই অ এক একজোৰৰ হেলমেট পিন্ধো তেতিয়া মানে বহুত কমফৰ্টেবল লাগে
হয় হয় তুমি যদি ৰাইডাৰ নহয় ন তুমি মিনিমাম পঁচিশ লৈ হেলমেট কিনিব পাৰা। যদি ৰাইডাৰ হয় ত তোমাক ভাল হেলমেটে লাগিব।
যেতিয়া নতুন নতুনকে বাইক কিনিছিলো তেতিয়া মানে মন গল নহয় ভাল হেলমেট ল'বৰ কাৰণে। লৈ দিলো আৰু পাঁচ হাজাৰ এটা।
উম
যিহেতো মোৰে কাম আহিব কিবা, হলে আহ এ লৈছিলো।
আৰে হেল হেল হেলমেট হেলমেট তোমাৰ যিমান দামি কিনিবা তোমাৰ মাথাটো ইমান বাচিব। এক্সিডেণ্ট হলে তোমাৰ মাথাটোৱে বাচিব।
সেইটোতো হয় বাৰু তুমি ঠিকেই ক'লা দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিলে, ইয়াৰ বিষয়ে পিছত কথা পাতিম আৰু ভালকে।
অ' ঠিক আছে ঠিক আছে তোমাৰ লগতো কথা পাতি ভাল লাগিলে, ৰাখিছো দিয়া।
ঠিক আছে ধন্যবাদ।
ধন্যবাদ, ৰাখিছো।